হেল্ল', বন্ধু কি
ভালে- ভালে।
ভালি আছা ন' অ বাকী তোমালোকে ফালে বাকী তোমালোকে ফালে বতৰ কেনেকুৱা?
এই বতৰ এতিয়া অকণ সেমেকা বৌখুন দি আছে যেনিবা।
বৰষুণ দিছে ন'? আমাৰো বুলেও দি আছে বাৰু তোমালোকৰ অলপ তাত এনে শিৱ সাগৰত চাবলগীয়া বস্তু কি- কি আছে?
ৰং ঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ সেইবিলাক। ঐতিহ্য হয় সেইবিলাক আৰু
অহ, এনে তোমাৰ কথা এতিয়া এনে কোনোবা যেন কোনোব এজন যেনিব বাহিৰৰ পৰা মানুহ ফুৰিবলৈ আহিলে তুমিও তেওঁক মানে কি- কি ফাৰ্ষট কি -কি ফুৰাবা বা মানে কেনেকে হেল্প কৰিবা তেওঁক? এনে কোনোবা এজন আহি আহিলে যেনিবা তুমি -তুমি যেনিবা তুমি ক'ত -ক'ত নিম বুলি ভাবিছা? মই যদি যাওঁ ফুৰিবলে কেতিয়াবা?
আৰম্ভ হলে
মোক ক'ত নিবা এইটো কোৱা বাৰো বেলেগৰতো বাদ দিয়া বাৰু ফুৰিবলৈ গ'লে ক'ত ফুৰাবা?
সেইবোৰতে ফুৰাম আৰু ক'ত ফুৰাম আৰু সেইবোৰ জেগা আও ফুৰিবলে আৰু
অ',
অহ
কি বোলে খেতি -বাতি হৈ গ'ল নেকি?
অহ, হৈ গল
তোমালোকৰ চ'তোমালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক আৰু চৰাইদেউৰ ডিষ্ট্ৰিক ভাগ- ভাগ হৈ গ'ল নহয়? ন'এতিয়া দুখন ডিষ্ট্ৰিক বেলেগ -বেলেগ
অহ, দুখন -দুখন অ।
অহ বাকী তোমালোকৰ এইে শিৱসাগৰ কলেজখন ইউনিভাৰ্চিটি হৈ গ'ল নেকি মানে অট'নমাছ হৈ গ'ল ন'?
উম, হৈ গল অহ।
অ বাকী আমাৰ এইফালে কেতিয়া আহিবা ফুৰিবলৈ।
তাকে যাব লাগ ব যাবলৈ এতিয়া সময় পোৱা নাই নহয় অকনো।
অ বাকী ঘৰত চবে ভাল ন। অ বাকী এইফলে শিৱসাগৰত ফালে। তোমাৰ তোমালোকৰ এইবিল শিৱসাগৰ ডিব্ৰুগডও খনে হেৰি আছেো ভাল ভাল হোটেল গাহৰি স্পেচিয়েল গাহৰি বনোৱা। এ ল লেং লেঙ লেংগ ল লেংডংট। আজি আছে তোমাৰ বাইদেউ হোটেল বাইদেউ হোটেল বা তোমাৰ এইবোৰ হেৰি হ এই তিল গাহৰি বনাই। তাৰপিছ ত মই কচুগ। কচু গাহৰি তাৰপিছত ঔটেঙা গাহৰি ম মানে লেণ্ডাৰ্ গৈছ। লেংদঙ আৰু বাইদেউ হোটেলত খাইছো বা কি ইপিছিএল বনাই।
উম।
অ। অ।
হুম হুম।
তুম তুমি গৈছ নে এনে খাবলৈাগে।
অ মই নাযোৱা বাৰু আজিলেকে দেই।
অ।
যাব লাগিব অ যাব লাগিব যাব লাগিব এদিন।
অহ
উ'ম।
বাকী এতিয়া ভালে আৰু ন।
ভালে ভালে ভালে।
অ অ।
এতিয়া ক'ত আছা তাই।
উম মই এতিয়া বৰ্তমান লেবত। মানে লেৱত কাম কৰি আছো অ। এই দিনতো লেবতে আও।
উম।
বৰ টেষ্ট কৰি কৰি থাকো আৰু খানা পিনা তো মই ৰাতিপুৱা খাই আহিলো। এতিয়া নাইখ টিফিন লৈ আছো টিফিন খাম।
অঁ অঁ।
অ তোমালোকৰ শিৱসাগৰ ল'ৰা এটা আছে ইয়াত।
কোন নামটো।
ল'ৰাটা তোমাৰ এই আৰু তোমাৰ শিৱসাগৰ কৈ আছিলে বা। শিৱসাগৰত সীতাই পুখী বহুত ওপতিয়া।
অঁ অঁ।
অ নামটো হিৰক।
হিৰযক ন।
দিয়া মানে মানে কৈছো না।
অহ অহ।
অ। বাকী কেতিয়াবা এইফালে আমাৰ এইফালে ফুৰিবলৈ আহিলে লব তোম শিৱসাগৰ মানুহ লগ পাব আহি হব।
উম উম হয় হয়।
অ। বাকী আমাৰ এইফালে আহিবা আমাৰ ফালে ফুৰিবলৈকে জেগা ধ আছে।
উম যাম অ এনেই গোলাঘাটত কি কি আছে তোমালোকৰ।
আমাৰ তোমাৰ মেইন কথা ফুৰিবলে গলে একদম মানে। হিষ্টৰিকেল প্লেচ হিচাপে চাবলৈ গলে তোমাৰ। হেৰি আছে বাবা থান আছে, বাবা থান আছে তাৰপিছত তোমাৰ
চব কৈ যোৱা হ এফালৰ পৰা কি কি আছে?
উম ঢেৰ আছা তোমাৰ কি কি ক ফুৰিবা এতিয়া তুমি? মানে তোমাৰ এ এ নেচাৰেলি হক নেচাৰেলিৰ ফালৰ পৰা কম নে কোন ফালৰ পৰা কম? নেচাৰেলি ফুলিব পৰাও তুমি ফুৰিবলৈ গ'লে তুমি কা কচাং ৱাটাৰ ফল তাৰ পিছত তুমি গৰম পানীও যাব পাৰা গৰম পানীও যাতে নাম্বৰখন চাব পৰা। তাৰপিছত তোমাৰ এইফালে ন তুনকাল দুটা বনাইছে তোমাৰ জোগী বাৰী জোগী বিল বুলি কয়
জোগী বিলৰ এই জোগী বিল জেগাটো কেনেকুৱা এনে ডাঙৰ ধুনীয়া নে
এ মানে জোগী বিলখন এনেকুৱা তোমাৰ বিল আছে মানে তোমাৰ একদম মানে এনে তোমাৰ এৰা বিল মানে এৱাৰ বিল টাইপত। তাত মানে মেটেকা চেটেকা আছে তাৰ পৰেদি দলং চলং বনাই দিছে তেনেকোৱা মানে নেছ চাৰিলে চৰাই চৰা থাকে
আৰু তোমাৰ এই মেলোহা মেলোহা বস্তুটো কি হয় তোমাৰ ৰেষ্টুৰেণ্ট
মেলোহাটা মানে মেলু মেলোহাটো মানে এনেকুৱা চোৱা মেলোহাটো মানে এনেকা মানে গছ চছ আছে মানে তাৰ মাজেদি মানে তোমাৰ বনাই দিছে মানে তাত মানে বিভিন্ন ধৰণৰ মানে সংস্কৃতি যেনে ভাওনা মুখা মুখা সংস্কৃতি, তাৰ পিছত তোমাৰ বিভিন্ন জাতি তাৰপিছত আমাৰ নাঙল, এইবোৰ মানে আমাৰ যিবোৰ থলুৱা সামগ্ৰী সেইবোৰ মানে চব হয় থাকা অ সেইব বিলাক মানে কোনোবা চিনি নাপায় ন এইবিলাক মানে দেখাবৰ কাৰণে মান দেখাবলে কাৰণে মানে সজাই থৈছে মানে বুজি পালা, ভাল জেগা ন ভাল জেগা তাত বেয়া নহয় বাৰু লগতে পাৰ্ক এখনো আছে এখন
অ
মানে আজিকালি আজিকালি লৰা -ছোৱালী বোৰে চিনি নাপাই ন
অ আৰু আৰু এখন আছিলে নে তোমাৰ এই এই জোগী বাৰী চাই দিয়ে নেকি সতি সাতিনী কিবা কৈছিলে হেৰিটো
অ তোমাৰ সেইখন হে তোমাৰ সেইখন হেৰি সেইখন কি বুলি কয় তোমাৰ আহ বাৰামটো ভাগছ ন আৰু- এই নামটোৱে পাহৰি গলো অ কলাক্ষেত্ৰ ঠিকে ঠিকে তুমি তোমাৰ মনত আছা যে মোৰ মনত নাই। কলাক্ষেত্ৰত মানে কি আৰু কলাক্ষেত্ৰখনত তোমাৰ বিভিন্ন ধৰণৰ এনেকুৱাই বস্তু এটা এয়া হ অ গৈছো গৈছো গৈছো বাৰু সেইটোয়ে সা- সংস্কৃতি এ ধুনীয়া বিৰাট ধুনীয়া ধুনীয়া ধুনীয়া হ'ল আহল বহল জেগাটো ফুৰিবলৈ মানে- অ মই ফেমিলি চেমিলি লৈ আহিলে মানে ফুৰিবলে ভাল আৰু
অ অ
বাকী আৰু এটা জেগা আছে তোমাৰ এইফালে ফুৰিবলৈ হেৰিত
মানে এনেকে টাউনৰ চাইডে এনেকে কি জেগা আছে কোৱাচোন বাৰু এনেকে টাউনৰ চাইডে মানে ঘূৰিব পৰা?
আমাৰ গোলাঘাট টাউনত, আমাৰ গোলাঘাট টাউনত ফুৰিম বুলি ক'লে তুমি টাউনততো এনেকুৱা একো নাই বাৰু ফুৰিবলগীয়া যমু যমুনা পাৰ্ক বো অ তুমি অ যমুনা পাৰ্কখন যাব পৰা। নহমাৰ একেবাৰে টাউন পৰা ওচৰ বুলি কলে জোগী বিল খনৰ ওচৰত আছে
অ
তাৰ পিছত তুমি আ তেনে যি তি চাব পাৰা আৰু। সেইকেইটা আছে তোমাৰ আৰু আ আৰু মেইনকে চাবলৈ গ'লে তোমাৰ আঁতৰলৈ গ'লে তোমাৰ বহুত জেগা আছে তো এইবোলে তুমি বোকাহাট চাইডে গ'লেটো তোমাৰ বাব স্থান, দে তাৰপিছত এইফালে এ বহুত আছে মানে কাগজ চাং জাগ চাং কাৰ্বি আংলঙৰ আহিলেও বহুত ধুনীয়া ধুনীয়া
মানে সেইফালে পাহাৰ আগলৈ গ'লে মানে পাহাৰ জেগা পোৱা যায় আহ ন
অ পাই যায় অ ধেৰ আছে ফুৰিব লগা জেগা এইফালে তাৰপিছত এইফালে তুমি নাম ব সেইফালে গ'লে নাম বৰ হাবিখন পাবা
আহ
গৰম পানী পাবা
গৰম পানী, দেও পানী ন
অ অ দেও পানীখনো বেয়া দেও পানীখনো বেয়া নহয় বাৰু।
আহ।
দেও পানী তোমাৰ হেৰি দেও পানীটো আকৌ বহুত পুৰণা মন্দিৰ মানে চাগে।
আহ, আহ।
অ। মন্দিৰটো মানে বহুত মানুহ যায় মানে বিশ্বাসত মানে কেতিয়াবা তুমি এটা কাম কৰিব পাৰা। তুমি এইফালে ফুৰিবলৈ আহিলে এইফালে তোমাৰ যে নামবৰ্ষণো ফুৰিব পাৰিবা তাৰপিছত তোমাৰ গৰম পানী ফুৰি পাৰিবা, তাৰপিছত তোমাৰ এইফালে দেও পানী চেৰ পানী ফুৰি আহি তোমাৰ আকৌ চিলনী জানাত মানে খানা খাবলৈ বহুত ভাল মানে। খোৱা নাই গাহৰি মাংস ভাত বা বহুত স্পেচিয়েল বনাই মা অ, বহুত স্পেচিয়েল বনাব মানে
আহ অ।
তাত কি হয় মানে তোমাৰ ডাইৰেক্ট মানে যিটো লোকেল গাহৰি যে ডা লো সেইবোৰ কাটে মানে তোমাৰ ডাইৰেক্ট কিনি অনা বেপাৰীয়ে ডাইৰেক্ট কিনি আনে আৰু তাই কাটি তাত টা বনাই আকৌ তুমি সেই শ্বিলংজত গৈ পিনি আকৌ তোমাৰ যদি টাইম থাকে যদি টাইম থাকে টাইমটো বা নিমিলিব দেও পানী গৈ ফ্ৰী নিমিলেগে বাট এদিন যদি আমাৰ কয়লা মাটি বুলি কয় উমৰাশৌ ৱাটাৰফল, মানে তোমাৰ কয়লা মাটি সেইটো বহুত
অ, অ।
অ। মানে কয়লা মাটিটো বহুত ধুনীয়া জেগা মানে। মই দুবাৰামান গৈছো, ভাল জেগা আৰু তোমাৰ মানে কাকজ জাঙৰ নিচিনা নহয় মানে একচেলি মানে একদম একেবাৰে মেইন অ পানী যোনডোখত পানী পৰি থাকে যে। এই পানী পৰি থকা কাকৰ চাকৰ তোমাৰে পানী পৰি থকা জেগাডোখৰ তুমি একদম ওচৰলৈ যাব নোৱাৰা। কিন্তু মানে এই কয়লা মাটি জেগাটোত মানে তুমি ডাইৰে মানে পানীটো ফ্ল হৈ থাকে ন, তাত মানে তুমি নামি বিন্দাছ মানি তুমি গা ধুব পাৰা মানে।
উম, উম।
মই মানে অ, তেৰ মানে প্ৰব্লেম নাই মানে এইবোলে মানুহ বোলে পানীত পৰিলে আমুক তামোক তেনেকুৱা ৰেকৰ্ড নাই। খালি কাকজ চাকত মানে দূৰত আছিল মানে তোমাৰ বহুত ওপৰৰ পৰা পৰে না পানীটো। মানে পানী অ, এই পানীটো ফ্ল'টো বেছি কাৰণে তোমাৰ কি হয় এই তলতটো মানে পুৰা দ হৈ গৈছে মানে, কি কি সময় কিছুমান ল'ৰা যায় ন দিয়া সেইবিলাকে মানে আগলে গুচি যায় তেনেকে বহুত মানে আগত মানে মৰিছে মানে পানীত পৰি
আহ, আহ।
এ না নাস্তা দি দিছ তুমি যে কেতিয়া ফুৰিবলৈ আহা।
অঁ অঁ।
অ, বাকী এইফালে আমাৰ এইবিলাক টিকেন দাৰবাত খাব নাপায় টিকেন দা মানে স্পেচিয়েল। হাঁহৰ, হাঁহ মাংস, গাহৰি মাংস মানে স্পেচিয়েল টিকেন ডা ধাবা। এ, তোমালোকৰ শিৱ শিৱসাগৰ হিৰবে খাইছে উৎপতীয়াটোৱে? ই, মানে টিকেন দা তাত খাই আহিলে গাহৰিৰ মাংস ভাত।
অ, ঐ ৰঙা তোমাক এই ৰঙাজান নেকি তাত
অ, ৰঙাজান, ৰঙাজা জন মানে আমাৰ ঘৰত নাপা ৰঙাজানৰ ইফালে টিকেন দা বুলি ক অ। বাৰু ঠিক আছে ভাল লাগিলে কথা পাত তি আকৌ লগ পাম কেতিয়াবা আহিবা আহিবা সোনকালে আহিবা আমাৰত অ। ঠিক আছে ঠিক আছে অ।
উম হ'ব দে।